হেল্ল'
অ কি খবৰ আপোনাৰ?
অ ভালেই দিয়ক, আপোনাৰ?
মোৰ ভালে, আপুনি কি হ'ল ফোন চোন নকৰা হ'ল যে আজিকালি?
অ মানে মই আজি সময়ে পোৱা নাই ৰ'ব দুপৰীয়া কাম বন আছিল অকমান ঘৰৰে
ব্যস্ত আছিল।
অ ব্যস্ত হৈ আছিলো। এতিয়া এই ভাত পানী খালো, এতিয়াহে অকমান সকাহ পালো। বিহু বুলি আপোনাক এটা ফোন ফোন কৰিম বুলি আৰু ভাবিলো আৰু আপুনি আছেনে ভালে
মই মানে অ আছো ভালে আছো ভাত খাই অলপ খোজ কাঢ়ি আছিলো মই ইফালে আমাৰ উ মানে শেৱালি ফুলৰ গছ এজোপা আছে
অ'
ইমান ধুনীয়াকে ফুলি আছে ইমান ধুনীয়া গোন্ধাইছে।
এতিয়াও ফুলি আছে?
তাকে মানে এনেই শেৱালি ফুলটো ধৰক এই অক্ট অক্টোবৰ মানে পূজাৰ সময়ত অ শৰত কালত ফুলে, এইজোপা বাৰমহীয়াই হ'ব নেকি আজিহে লক্ষ্য কৰিলো। এনে ভালে খিনি ফুলি আছে শেৱালি ফুলটো। বৰ ধুনীয়া লাগে হ ফুলটো।
হয় হয়, গোন্ধও ধুনীয়া লাগে নহয়। আপোনালোকৰ ঘৰৰ ওচৰতে নেকি?
অ আমাৰ ঘৰৰে।
অ অ ঘৰৰে বা আপোনালোকো দেখোন ভাগ্যৱান তেতিয়াহ'লে।
আ হে হে শৰৎ কালত আমি বুটলো। মই আৰু মোৰ ভন্টি আমাৰ মানে এইটো এটা প্ৰতি প্ৰতিযোগিতাৰ নিচিনা হৈ যায় আৰু কোনে কিমান ফুল বুটলিব পাৰে, তাৰপিছত নাই মাজে-মাজে জোকাৰি দিলে আৰু ৰৈ থকা ফুলকেইটা পৰি যায়।
অ' অ'।
উম'।
আপুনি বাৰু ফুলেৰে হেৰি কিবা বনাই নে এনে তুলে?
ফুল মানে আচলতে মানে তোলাটোহে এটা হবি নিচিনা আৰু অ' বাকী খোৱাটো মানে এইটো ধৰক শুকাই গ'লে অলপ মানে এনেকে বৰা বনাই খোৱা যায়।
অ' অ'।
তা সেইটো আৰু তেনেকে বেলেগ
কেঁচাই নাখায়?
কেঁচা আকৌ কেতিয়াবা খাওঁ খাওঁ খাওঁ। পিয়াজ, জলকীয়া এনেকে নহৰু এনেকে কুটি। খাও আৰু বেয়া নালাগে, কিন্তু বৰ বেছি প্ৰিয়ও নহয় আৰু।
অ অকনমান তিতা লাগে যে।
তিতা লাগে অ খাব লাগে, ইয়াৰ ঔষধি গুণ বহুত আছে।
অ' অ'।
আপুনি কি কি ফুল ভাল পায়?
মই, অ অ থিকে আছে দিয়া। মই তেনেকে ফুল বুলি ক'লে এনেই গোলাপ ফুল টো চবেই ভাল পাই দিয়কচোন, আমাৰ ঘৰতো দুজোপা মান আছে। ছে এযোৰ হালধীয়া এজোপা আছে আৰু গোলপীয়া এজোপাও আছে।
অ'। হালধীয়াটো মানে কম কমকে দেখা যায় অ। উম হয় হয়।
অ ধুনীয়া লাগে ফুলিলে একদম।
মোৰ আকৌ এই সোণাৰু ফুলটো বৰ প্ৰিয় সোণাৰু ফুল যে।
অ' অ'-
বৰ ধুনীয়া লাগে, দূৰৰ পৰাও চাই ভাল লাগে, মোৰ মানে বৰ ধুনীয়া পাওঁ এই ফুলটো, মানে চ কুত লাগে, মই মানে ক'বাত হাতে হাতে পোৱা ঠাইত থাকিলে মই চিঙি আনোয়ে, বেয়া বাৰু ফুল চিঙাটো ভাল নহয়। তথাপি মানে ইমানে লোভ মানে ফুলটোৰ প্ৰতি।
উম। ৰখাব নোৱাৰে আৰু।
ৰখাব নোৱাৰি। এই কাজিৰঙাৰ ৰাস্তাটো মানে এইফালে নগাওঁ হয় যদি কাজিৰঙালৈ এনেকে যোৱা যায় সেই গোট গোটেই ৰাস্তাটো সোণাৰো ফুল ৰাধাচূড়া, কৃষ্ণচূড়া এজাৰ ফুল ইমা ইমান ফুলিছে মানে আ, ক'ৰবাত চালে গমেই পাব, ইনষ্টাগ্ৰামত যদি চাই ৰিলবোৰত ইমান ধুনীয়াকে ফুলবোৰ ফুলি থকা দেখি।
অ', অ', মই যোৱা নাই বাৰু সেইফালেদি কেতিয়াও।
অ', কেতিয়াও যোৱা নাই আপুনি?
নাই আৰু এবাৰমান গৈছোঁ যদিও তেতিয়া দেখা
তেতিয়া উম, সেই ফুলা বতৰটো নাছিল। এইটো সময়তে ফুলে বাৰি এইখিনি সময়, এতিয়া বৰ্তমান ফুলি আছে। নাই আপুনি মাৰ্চ কি কয় মে' মানৰ পৰা পাব আৰু ফুল। তাতে, বৰ ধুনীয়া লাগে আৰু। ইফালে যোৰহাটৰ ফালে এখন নদী আছে নদীখনৰ নামটো মই পাহৰি গ'লোঁ বাৰু কিন্তু তাতে ইমান এজাৰ ফুল ইমান ফুলি থাকে, বৰ ধুনীয়া দেখি।
বাহ। হয় মই আৰু এ-এজোপা ফুলৰ মানে ভাল পাওঁ লিখি, কাঞ্চন ফুল বুলি যে কয় গোলপীয়া ৰঙৰ হয়। অ', বেছিকে দেখা নাপাওঁ বাৰু কিন্তু মানে দেখিলে একদম থৰ লাগি চাই থাকিব মন যায় মান
অ', বৰ ধুনীয়া এপাহ এপাহ উম। অকমান মোৰ এই অৰ্কিড অৰ্কিডৰ নিচিনা পাওঁ মানে সেই ফুলটো যে মানে হেৰী হেৰী নহয় কপৌ ফুল নহয় আৰু এটা যে অকমান অ' প্ৰজাতি এটা থাকে যে। সেই অৰ্কিডৰ নিচিনা অকমান কাঞ্চনটো দেখোঁ মই।
অ', আৰু এটা ফুলৰ নিচিনাও লাগে, জাপানৰ যে এটা চাকোৰা বুলি যে ফুল আছে, তেনেকুৱা সদৃশ যেনো লাগে কেতিয়াবা।
তাকেতো, আৰু ফুলবোৰো যে ইমান ধুনীয়া ন' আচৰিত লাগে।
উম, ইমান ধুনীয়া, গোটেই প্ৰকৃতিৰ ৰূপটো আৰু ফুলৰ ওপৰতে ধুনীয়াকে ফুটি উঠে।
উম, আৰু সেই এই শ্বিলঙত যে চেৰি ব্লুজম ফেষ্টিভেলটো হয় উৎসৱটো তিয়াও ফুলা ফুলবোৰ বৰ ধুনীয়া লাগে, গুলপীয়া গুলপীয়া। সৰু সৰু, ইমান মৰম লাগে ফুলটো।
মই যোৱা নাই বাৰু।
মইও যোৱা নাই, এনেই আৰু। হেৰিত মানে পাই থাকো মানুহে ঘৰত যোৱা ফটোবোৰ চাই থাকো।
অ অ শিলং জোগাখনো বৰ ধুনীয়া।
তাকে সেইবোৰতো বাৰু বাহিৰা ফুল। মানে এই চাফুৰা নাইবা চেৰি ব্লুজাম যিটো ফুল। আমাৰ অসমৰো এইবোৰ মানে সাধাৰণতে পোৱা যায় তগৰ মাধৈ মালতী বৰ ধুনীয়া লাগে নামৰ, ফুলতো আৰু কবই নালাগে ইমান ধুনীয়া গোন্ধ আমোল মোলাই যায়।
হয়।
আৰু খৰিকা যাই গোন্ধটো ভাল লাগে অ বকুল ফুলৰ যে মেলা উঠিব ইমান ভাল লাগে।
হয় হয় সৰু থাকোতে এই গুৱাহাটীৰ বেলতলাৰ ফালে থাকিছিলো যে তেতিয়া ডাঙৰ বকুল ফুলৰ গছ আছিল তাতে মই তলত। ফুল বুটলি থকা এতিয়াও মনত পৰে আৰু একদম সৰু আছিলো তেতিয়া।
বৰ ভাল লাগে। আৰু বকুল ফলটো মাজে মাজে পোৱা যায় যে তাতে। তলত তেনেকে খাই বৰ সোৱাদ লাগে মোৰ ভাল লাগে। বকুল ফল, তেনেকুৱা ধুনীয়া ধুনীয়া ফুল কিছুমান বিলাতী ফুলো আছে নামবোৰ বাৰু অকমান ক'বলৈ টানেই লাগে মোৰ খালি এই যে কেতিয়াবা মানে সাজি কাচি কৰবাত গ'লে মেকআপ আৰ্টিষ্টে কিছুমান ফুলৰ নাম কৈ দিয়ে।
অ অ, এটা কিচন ধামান নে কিবা এটা ফুল আছে অ,
আৰু বা কি কি নাম আছিল পাহৰিয়ে থাকিলো নামবোৰ।
হয় দিয়ক।
বৰ দামী দামী ফুল পায় তাতেও,
উম উম এ, ফেঞ্চিৰ যে ফুলৰ গলিটো যে আছে অ হয় হয়।
আৰু সেই ফেঞ্চি ফুলৰ কলিটোত ফটো উঠিও ভাল লাগে মানে ফুলবোৰৰ লগত ফুল নিকিনিলেও মানে দুখনমান ফটো মই এনেই উঠি আহো।
অ বৰ ধুনীয়া লাগে। আৰু সোমালেই আমোল বলাই যায় একদম।
উম বিধে বিধে বিভিন্ন ৰঙৰ কিছুমানতো নেদেখা ৰঙৰ ফুলো পোৱা যায়।
অ মই সেইদিনাখন এই বেঙুনীয়া ৰঙৰ গোলাপ ফুল এটা দেখা পাইছিলো জানেনে। ইমান ধুনীয়া লাগিছে হয়।
তাৰে তাতে যিবোৰ গোলাপ ফুল পোৱা যায় আমাৰ ইয়াতে ফুলা গোলাপ ফুলত কৈ বেলেগ হয় হয়নে।
অ অ আমাৰ ফুলকেইটা, হয় হয় আৰু পাহি কেইটা ইমান ধুনীয়াকে নুফুলেই দেখোন।
অ নুফুলে নুফুলে আমাৰ পাহিকেইটা অকমান সৰু সৰু বাবে অলপ বেছি ফুলিলে সৰি যায় সেইকেইটা, ফুল আকৌ অলপ বেলেগ।
উম উম ধুনীয়া হয়,
এনে আপোনাক কোনোবাই আজিলৈকে ফুলৰ বুকে গিফ্ট দিছে নে বাৰু
বকে তেনেকে পোৱা নাই যোৱাবাৰ, জন্মদিনৰ দিনা মোৰ লগৰ দুজনী ছোৱালী আছে সিহঁতে এটা এটা যে ধুনীয়াকে বান্ধি দিয়ে যে ফুলটো
উম
ফিতাই দি তেনেকেই দিছিল বকে তেনেকে দিয়া নাই দিয়ক আজিলৈকে
বকেতটো মানে মানুহে কিনে দিয়ে বাৰু কিন্তু মইও মানে অলপ অ প্ৰয়োজনীয় যেনে পাওঁ মানে ফুল কেইপাহ উ মানে বেছি দিনলৈ ভালে নাথাকে মোৰ মৰহি যায় পেলাইও দিব নোৱাৰি ৰাখি হলেও বহুত ঠাই খাই তাতকৈ তো এই ঊলেৰে যে ফুল বনাই এইবোৰ দিয়াই ভাল আজি
অ ময়ো তেনেকে বনাও নহয় ফুলৰ
আপোনাৰ ফটোত দেখিছো সেইকাৰণে মই সুধিম বুলিয়ে ওলালো কথাত আপুনি
সেয়ে এটা অ বুকে এটা দি আহিলো অৰ্ডাৰ আছিল তাতে হয় সূৰ্যমুখী তাতে তিনিবিধ ফুল দিয়া হৈছিল এ মানে কাষ্টমাৰ জনে কৈ দিছিল যে সুৰুয
লাগিব বুলি কৈছিল অ আজিকালি সেইটো বৰ ট্ৰেণ্ডিঙত আছে
হয় হয় এইটো চবে ভাল পায় আজিকালি সেইটো ফুলটো আকৌ এনেকুৱা এটা মানে কথা আছে যে এটা ফুল দিলে বেয়া বোলে সেইটো ফুল যেতিয়াই দিব লাগে মানে জোৰা কৰিহে দিব লাগে সেইকাৰণে দুটা দিলো আৰু সূৰুজমুখী ভৰিটো আৰু চাৰি এটা সৰু সৰু বগা দেইজি যে দেইজি
দেইজী অ দেইজীটোও বৰ মৰম লাগে সৰু ফুল যদিও বৰ ধুনীয়া মৰম লাগে উম
আৰু এটা দুটা গোলাপ ফুল দিলো গোলাপ ফুলটো মানে নৰ্মেল ৰঙা ৰঙৰ দিয়া নাছিলো এইবাৰ এবাৰ ডাঠ গুলপীয়া পাতল গুলপীয়া আৰু বগাই তিনিটা কালেৰে ধুনীয়াকে মিলাই কিনে দিছিলো হয় হয় পাৰিম।
হয় মই ব শিকিব লাগিব ৰ'ব
মই আপোনাক ফটোখন দিম দিয়ক আপুনি চাবচোন
ফতো আপুনি মোক ফটো দিব নালাগে আপুনি মোক এটা ধুনীয়া বুকে এটা বনাই দিব। তেতিয়া মই লগৰ ছোৱালী লগৰ মহিলা কাৰোবাক ক'ব পাৰিম।
অ হ'ব দিয়া সুধিলে
ফুল বনাই তেনেকে অকমান এ দেখুৱাব পাৰিম।
অ অ তেনেকে দেখালে কেইটামান অৰ্ডাৰ আহিলে আপোনাকো অকমান অ আপোনাকো এটা পাৰ্চেন্ট দিব পাৰিম দিয়ক।
উম
ঠিক আছে দিয়ক এঘাৰটায়ে বাজিল এঘাৰটাই বাজিল বোলো
অ', শুভ হৈছে পাই শুই দিওঁ আৰু এতিয়া। উম ঠিক আছে, দিয়ক উম ৰাখিছোঁ তে।